হেল্ল'
আহ, অ'।
অ', কি কৰি আছা?
এ মই বহি আছো।
ৰবা
অ'। তাকে অলপ মানে ভাবিছো অলপ সন্ধিয়াকে অলপ খেল খেলিবলে যাওঁ নেকি তাকে মানে বহুত দিন মানে খেল ধেমালিও মানে এই খেল খেল খেল চেল মানে খেলা নাই মানে খেল ধেমালিও মই বহুত দিন মানে বিৰত আছো মানে তাকে ভাবিছো অলপ আজি অলপ মানে, খেল দে, উম। খেল ধেমালিৰ বিষয়ে অলপ কথা পাতো নেকি তোমাৰ লগত।
পাতিম ৰবা পাতিম ৰবা ইমান অধ্হ্য হৈছে বাকী খবৰ পাতি কোৱাচোন অলপ?
এই ভালেই মানে, ইমান ভাল নহয় মানে ভালৰ মাজত আছো বাট মানে কিন্তু মানে তোমাৰ হেৰি, আহ, মোৰ মানে অলপ চৰ্দি হৈ আছে দিয়া, তাকে।
হয় নেকি, বাকী তুমি ক'ত খেলিব যোৱা, এতিয়া বৰষুণ বতৰচোন এতিয়া আৰু ক'ত খেলিবলৈ যোৱা তুমি?
বৰষুণ বতৰ হলেওঁ তোমাৰ, আহ, অলপ ওচৰৰে ফিল্ড-ফিল্ড এখনতে খেলি অলপ খেলিব যা যা মানে, খেলপথাৰ এখনত খেলিব যাওঁ বুলি ভাবিছো আ, ৰু তাকে তাৰ মানে অলপ মানে বহুত দিন মানে খেলা নাই মানে।
অ'তোমাৰ বস্তু মানিব বৰষুণ বতৰ যে যি খেলিব ওলাইছে আৰু খেলিব ওলাইছে যে তুমি বৰষুণ বতৰতো ক'বলৈ গ'লে বহুতেই দিয়া
তাকে তাকে। বাকী তুমি কি ভাবা তুমি খেলা-ধূলা কৰা নে নকৰা?
এ, খেলা-ধূলা কৰো আৰু মই, এতিয়া কৰা নাযায় ইমান এটা, এতিয়া ঘৰতে থাকা যায়। তোমাৰ ঘৰৰ কলেজ, কলেজৰ পৰা ঘৰ সেনেকে অহা যায়। গধূলি টাইমতো মানে ওলাই যাব মন নকৰে আৰু কেতিয়াবা কাম থাকে ন' কিবা বেলেগ বেলেগ কিবা কাম থাকে ত' সেইবিলাক কাম কৰি থকোতে যায়। নে খেলাৰ যিটো অভিৰুচি আছিলে, সেই অভিৰুচিটো আগৰ দৰে নায়েই দিয়া। মানে এতিয়া নোহোৱা হৈ গৈছে আৰু তোমাৰ এতিয়া দেখিবা যে এ এই যিটো খেলাৰ যিটো প্ৰতি অভিৰুচি সেইটো সকলোৰে নোহোৱা হৈছে দিয়া। মানে আগতে যিটো অভিৰুচি হৈছিল মানুহবিলাকৰ খেলাৰ প্ৰতি, সেই যিটো আছিলে আৰু মানে শাহাৰৰিক ভাৱে যিটো খেলা আৰু সেইটো খেলা ক কমে খেলে দিয়াটো মানুহে। বাকী তুমি খেল-চেল খেলানে নাই এতিয়া?
ঠিকেই কৈছা, ঠিকেই কৈছা। ময়ো খেল, খেল-ধেমালিৰ প্ৰতি মানে আগত যিটো আগ্ৰহ আছিল সেইটো মোৰ, মোৰো এনেকে নোহোৱাই হৈ গৈছে। আৰু মানে তুমি ঠিকে ক'লা আজিকালি যিহেতু, মই ভাবো মানুহ বিলাকে অ' খেল খেলিলে মানে কি মোবাইলতে খেলে খেল তোমাৰ, আজি আজিকালি যিহেতু তোমাৰ, মোবাইলত নানা ধৰণৰ গেম- ফ্ৰী ফায়াৰ, পাবজি এইবোৰ খেলিব পাৰি। এইবোৰে মানুহে খেল বুলি ভাবি লৈছে ত' এইবোৰ নৱপ্ৰজন্মই তোমাৰ এইটোকে মোবাইলতে তোমাৰ খেল খেলি থাকে। তোমাৰ সেইবোৰ মই ভাবো যোনটো এ যিটোক আমি আচল খেল-ধেমালি বুলি কওঁ মানে ধৰা তুমি যিটো আমি কাবাদী হওঁক তোমাৰ ফুটবল, ভলীবল পৰা আদি কৰি তোমাৰ বাস্কেটবল বা খ'খ' এইবোৰ খেল ধেমালি মানে, আ বা বেডমিন্টনে হওঁক এইবোৰ মানে আজিকালি মানে নোহোৱাই হৈ গৈছে মানে। আজিকালি মানে নৱপ্ৰজন্মই মানে খালি তোমাৰ মোবাইলত তোমাৰ ইনষ্টাগ্ৰাম, ফেচবুক তাৰ লগতে এইবোৰ চলাই থাকে, তাৰ লগতে তোমাৰ আ যিবোৰে গেম খেলে তেওঁলোকে তোমাৰ এই ফ্ৰী ফায়াৰ, পাবজি এইবোৰ খেলতে গৈছে। সেইকাৰণে মানে কি হৈছে তেওঁলোকৰ মানে মই ভাবো যে এইটো আমাৰ নৱপ্ৰজন্মৰ মানে আ অলপ মা মানসিক আ বিকাশৰ লগতে যিটো আমাৰ শাৰীৰিক বিকাশ হয়, তাতে ক'বাত নহয় ক'বাত তোমাৰ বাধা আহিছে নেকি এ বুলি মই ভাবো, আৰু তাৰ লগতে তুমি চাবা আজিকালি বহুতৰে তোমাৰ চকুত চশমা থাকেই, সৰু- সৰু ল'ৰা তুমি দেখি ল'ৰা-ছো দেখিবা তুমি চকুত চশমা লগাই। ত' এইবোৰ কিহৰ কাৰনে হৈছে? এইবোৰ এই কাৰণ হৈছে তেওঁলোকে খেল-ধেমালী কল কৰে মানে কমকে কৰে আৰু তাৰ প্ৰতি মানে, তেওঁলোকে দিনটো মানে মোবাইলতে, মোবাইলতে ব্যষ্ট থাকে। মোবাইল বা কম্পিউটাৰত ব্যষ্ট থাকে, যাৰ ফলত তেওঁলোকৰ মানে চকুৰ মানে তোমাৰ ক্ষমতাটো কমি গৈছে, তোমাৰ চকুৰ পাৱাৰ কমি গৈছে ত' এইবোৰ- এইবোৰ কাৰণে হৈছে আৰু, কি মই এনেই খেল-ধেমালি তেনেকে কৰিবলৈ বিচাৰো কিন্তু ময়ো তেনেকে খেল ধেমালি কৰিবলৈ নাপাওঁ। মানে তোমাৰ যিহেতু লগ- বন্ধুও তেনেকে নাই আৰু মানে লগ বন্ধুবোৰক মই কলোৱে যিহেতু, চবে মানে তোমাৰ মোবাইল ফোনতে ব্যস্ত হৈ থাকে ত, তেনেকে খেলা-ধূলা তেনেকে নকৰেই।
হয় নেকি, বাকী হাঁহি উঠা এটা কথা ক'বলৈ গ'লে তোমাক কিন্তু তুমি নিজে চশমা লৈ আছা দেখোন এতিয়া, তুমি বেলেগক কওতে কওতে তুমি নিজে চশমা লৈছা
মোৰ কথাটো সেইটোৱে কথা হ'ল যে, মই তোমাৰ চশমা, মই যোনটো চশমা লগাও সেইটো তোমাৰ পাৱাৰী চশমা নহয়। মই তোমাৰ চশমা লগাও এনে চশমা লগাও তোমাৰ হেৰি কাৰণে, তোমাৰ আহ চকুতো হেৰি কাৰণে আৰু আহ তোমাৰ ধৰা মই এতিয়া আহ কেমেষ্ট্ৰি লেব-চেববোৰত গ'লে মই তোমাৰ চশমা লগাব লগা হয়ে দিয়াচোন, সেইকাৰণে চশমাযোৰ লগাও।
হয় হয়-হয়, বাকী তুমি যে ক'লা এই এইবিলাক সেই ৰ'বা শুনা, মই কৈছো ৰ'বা বাকী এই তুমি যে ক'লা এই যিটো নতুন প্ৰজন্মৰ যিটো, অ' যিটো গেম খেলা বা মোবাইলত গেম খেলা যিটো শাৰীৰিকভাৱে যিটো তেওঁলোকৰ ক'বলৈ গ'লে যিটো এক্টিভ বুলি কওঁ আৰু শাৰীৰিক ভাৱে যিটো এক্টিভ নাথাকে তেওঁলোকে
সেইটো কাৰণে কিন্তু বহুত সমস্যাৰ সৃষ্টি কৰিছে। তুমি ক'লায়ে প্ৰথম সমস্যা যিটো চকুৰ সমস্যা, আৰুটো বহুতৰে হৈছে যে আৰু চশমা মানে আমি যেনে এতিয়া মানে ব্যৱসায় কৰো তেতিয়াহ'লে এতিয়া লাভ হ'বই আৰু কাৰণ চোৱা এই নতুন প্ৰজন্মক সৰুৰে পৰা দেখিবা তুমি, এতিয়া তুমি সৰু ল'ৰা-ছোৱালী যি আছে এই সৰু- সৰু ল'ৰা-ছোৱালী যিবিলাক মাক-দেউতাকে তোমাৰ এ কি ভাত খাবলৈ বা অন্যান্য যে কাম কৰিবলৈ মোবাইলতো দি থৈ দিয়ে, তেওঁলোকৰতো সৰুৰ পৰা মোবাইলৰ স্ক্ৰীণ মোবাইলৰ স্ক্ৰীণখন চাই ত' তেওঁলোকৰো নিশ্চয় চকুৰ পাওৱাৰ যাবই ন', ত' মই ভাবিছো ময়ো ভা চশমাৰে ব্যৱহাৰ খুলি দিও নেকি। এ বাকী ক'বলৈ গ'লেতো আৰু বহুত আছে দিয়া।
হয় হয় আৰু মানে যিহেতু ম মোবাইল ফোনৰ মানে কভিড ঊনৈশ মহামাৰীৰ পিছত তোমাৰ মোবাইল ফোনৰ ব্যৱহাৰ বৃদ্ধি পাইছে ন'। ত' তোমাৰ দে দেশত মানে প্ৰান্তে- প্ৰান্তে সকলোৱে মানে তোমাৰ সেই মোবাইল ফোনতে ব্যস্ত থাকে। কিন্তু আগতে তোমাৰ যে তেতিয়া আজিৰ পৰা তোমাৰ দহ-বাৰ বছৰ আগতে তেনেকে মোবাইল ফোনৰ ইমান এটা হেৰি নাছিলে। অ' বাৰ-তেৰ বছৰ আগতে তোমাৰ তেতিয়া, তেতিয়া সকলোৱে তোমাৰ সন্ধিয়া হ'লেই তোমাৰ ক্ৰিকেট বা ফুটবল, ক্ৰিকেট খেলিবলৈ লয়, ফুটবল খেলে কিছুমানে ফুটবল খেলে কিছুমানে বেডমিন্টন খেলে ত' মই ভাবো সেইখিনি সময়ত মানে এ মানুহৰ মানে শাৰীৰিক বিকাশৰ লগতে মানসিক বি বি- বি বেছি হৈছিলে মানে। যিহেতু খেল ধেমালি কৰিলে আমি লাভৱানেই হওঁ, মানে আমি লোকচান নহওঁ। কিন্তু আমি যদি মোবাইলৰ খেলসমূহ খেলো ত' এইবোৰ আমি যদি বেছি সময়লৈকে খেলো তেতিয়াহলে কিন্তু আমাৰ লোকচান আছে, কিন্তু আমি যদি খেল-ধেমালি কৰো তেতিয়াহলে আমাৰ আহ সেইটো লোকচান নাই। আৰু তোমাৰ সৰুতে বহুত আমি যদি এইবিলাক খে আ বহুত সৰু ল'ৰা-ছোৱালী যদি স আ সৰুৰ পৰাই এইবিলাক তোমাৰ ক্ৰিকেট বা ফুটব ফুটবল বা ভলীবল এইবোৰ খেলা খেলিবলৈ আৰম্ভ কৰে, তেওঁলোকে যদি আ প্ৰশিক্ষণ কেন্দ্ৰতো লয় তেওঁলোকে হয়তো এইটোত তেওঁলোকে নিজৰ মানে নিজৰ কেৰিয়াৰো বনাব পাৰে দিয়াচোন। এই কিছুমানে যদি ভাল খেলে ত' তোমাৰ প্ৰথমতে আহ প্ৰথমতে জিলা ভিত্তিক খেলিব, তাৰপিছত ৰাজ্যিক ভিত্তিক, তাৰপিছতে তোমাৰ দেশৰ ভিতৰতো তেওঁলোকে খেলি পেলাই মানে নাম উজ্জ্বল কৰিব পাৰে, ত' মই ভাবো সেইবিলাক সেইটো খেল-ধেমালিত মানে সেইবোৰ খেলত মানে বেছি উপকাৰ আছে। কিন্তু মোবাইলৰ যিবোৰ খেল এইবিলাকত মানে ইমান উপকাৰ নাই।
অ' সেইটো বাৰু হয় দিয়া, কিন্তু মই বাৰু এটা কথাত একমত নহয় তোমাৰ, মোবাইলৰ খেলতটো বাৰু এতিয়া অসুবিধা আছে দিয়, কাৰণ চাবাচোন তুমি বহুত মোবাইলৰ যিটো গেম খেলি এতিয়া বহুত মানুহে মানে ক'বলৈ গলে ধনী হৈছে, আৰু তুমি দেখিবা এই ইউটিউবত তোমাৰ যিবিলাক গেমাৰ বুলি ওঁ ন সেই গেমাৰবিলাকে চোৱা গেম গেম গেম খেলি আজি তোমাৰ কিমান হেৰি হৈ গৈছে, আৰু কিমান তেওঁলোকৰ টকা পইচা হৈছে, ত ক'বলৈ গ'লে যিটো আমি কওঁ ন সেইটো ইংলিছত ক'য় ই স্পৰ্টছ বুলি, সেইটো কি বহুত অসুবিধা আছে যদি তুমি ভালদৰে খেলা সেই এনেই নহয় আৰুাৰ মানে এনেই টাইম পাছৰ কাৰণে খেলিলে সেনেকে নহয় আৰু মানে, ভালদৰে খেলি তুমি যিটো ষ্টেট লেভেল তাতেও আজিকালি বহুত কম্পিটিচন হয় ন, তুমি গম পাব যে এই কালি কালি তোমাৰ সেই বি জি এম আই তাৰে তোমাৰ সেই সেইলে তোমাৰ প্ৰগ্ৰেম এটা গ'লে ত সেনেকুৱা আৰু প্ৰগ্ৰেমত যাতে খেলিব পাৰে তোমাৰ নেচনেল বা তোমাৰ ইণ্টাৰনেচনেল এনেকুৱা স্পৰ্টছৰ ওপৰত গেম হয় ন খেলা খেলা খেলাবিলাক হয় তাতে তাতে তোমাৰ ভাৰতৰ নাম বা তোমাৰ অসমৰ নামটো গৌৰৱ কৰিব পাৰি, সেইটো বাৰু সুবিধা দিছে বাৰু এতিয়াৰ যিটো মোবাইলৰ গেম হয়, টো এনে হ'ব নালাগে যাতে মোবাইল ফোনতে লাগি থাকক মানে আৰু গেমেই খেলি থাকক মানে কিছুমান তুমি দেখিবা যে বহুত ল'ৰা ছোৱালী আৰু এনেকে গেম খেলি খেলিয়ে তোমাৰ কিছুমান ফ্ৰী ফায়াৰক বা অন্যান্য যিবিলাক গেম খেলি খেলে আৰু কিছুমান মানে তোমাৰ মানসিক যিটো অস্থিৰ সেই মানসিক অস্থিৰ হৈ গৈছিল আৰু কিছুমানে ধৰি লোৱা এই তুমি দেখিবা যে মানসিক যিটো আহ লৰা যোৱা আছিলে আৰু আহ তেওঁলোকে মানে নিজৰ যিটো আহ মগজুৰ সেই মগ মগজুতে কাম নকৰে আৰু মানে সৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকি নিউজত দেখিবা প মানে তেওঁলোকে গেম খেলি খেলি আৰু মানে মগজু বিলাক কাম নকৰা হৈ গৈছে, তেওঁলোকে হাত বিলাক এনে চাই বেলেগ কাম বিলাকে কৰিব নোৱাৰে সেনেকুৱা আৰু ত বহুত অসুবিধা আছে সুবিধাওচোন বাকী তুমি ক'লাই যিটো আমাৰ শাৰীৰিকভাৱে যিটো আমি খেলা নেখেলো এতিয়া তোমাৰ মাক দেউতাক বিলাকে ওলাই যাব নিদিয়া এতিয়া খেলা খেললৈ বা অন্যান্ম যিবিলাক আছে ত' সেইটো কিন্তু বহুত সমস্যা কৰিব পিছলৈ, কিন্তু এই আমাৰ আমি তোমাৰতো মনত আছে চগে আমি যে কলেজত খেলিছিলো এই বাৰ্ষিক যিটো অধিবেশন হৈছিলে আমাৰ বাৰ্ষিক অধিবেশনত আমি যে এটা দলতে আৰু আমি যে কাবাডী খেলিছিলো কেনেকুৱা ভাল লাগিছিল ন, আমি যি সেই যিটো আমি প্ৰথম যিহেতু প্ৰথমত আছিলো ন প্ৰথম চেমত আছিলো ত প্ৰথম চেমত থাকোতে যিহেতু আমি ডাঙৰ যিটো তাৰ টিম আছিলে ত টাউনত জানিছিলে টাউন কিমান জানে টাউন খেলিবলৈ তাত তামোল প্ৰফেচনেল আছিল ন, তথাপি আমি তাহ কিন্তু টক্কৰ দিছিলো এইটো মনত আছে ন তোমাৰ?
হয় হয় সেই সেই সেইবোৰ খেল মানে তুমি যিটো ক'লা এই এইকেইটা এই সেই খেলৰ মানে আমেজে সুকীয়া। মানে তোমাৰ মানে মোবাইলত খেল খেলি মানে সেইখিনি আমি আমেজটো সেইখিনি লব নোৱাৰো, কাবাডী খেলিলে তুমি এতিয়া প্ৰত্যক্ষভাৱে যিটো মানে আমেজ পাবা অ তোমাৰ মানে এই এতিয়া তোমাৰ যেনেকে তোমাৰ স্মৃতিটো এতিয়াও তোমাৰ সুমধুৰ হৈ আছে তোমাৰ এতিয়াও মনত আছে তেনেকে ত' মই ভাবো সেইবোৰ খেল খেলিলে আমাৰ সেইখিনি লাভ হয় আৰু তোমাৰ লগতে আমাৰ মানে ভাল ভাল স্মৃতি থাকে। আৰু মানে তাকে আৰু খেল ধেমালি য তোমাৰ বন্ধুত্ব, ভাতৃত্ববোৰ, এইবিলাকো গঢ়ৈ উঠাই দিয়াচোন।
উম এ দিয়া কিনো ক'বা আৰু খেল ধেমালিৰ ওপৰত কবলৈ গ'লে শেষে নহয়, হয় নাই দিয়া বাকী হ'ব দিয়া আজি নহলে ৰাখিছো।
অ' দিয়া দিয়া ঠিক আছে।